হেল্ল' অ শুনি পাইছো মই এইটো কি কয় মোৰ ফেনৰ মাত আহিছে নেকি?
নাই নাই অহা নাই, অ মানে আহিছে আহিছে তোমাৰ খালি আহিছে এটা আহিছে।
অ ফে ফেনৰ মাত আহিছে ন?
নাই নাই, নাই হা নাই হা।
অ মোৰ মাত খালী আহিছে বুলি কৈছা?
অ তোমাৰ খালি আহি আছে।
অ অ ঠিকে আছে ঠিকে আছে, অ কি কৰিছা তুমি?
নাই মই মানে বহি আছো মানে, শুই আছো মানে বিচনাতে আছ
এ ময়ো এনেকে ইমান গৰম লাগিছে ফেনতে বহি আছো।
উ
আৰু কিবা মুভি-চুভি চাইছানে নাই তুমি কিবা নতুন? কিবা ভাল
নাই, মুভি - চূভিতো চোৱা নাই আগতে চাইচিলো তোমাৰ অ কি আছিল মানে এটা আয়ুষ্মান খুৰানাৰ এটা মুভি আছিল আৰু ছেশধিয়া খালি ৱান।
উ
উম নাম কি আছিল? এ তোমাৰ এটা কিবা গায়নৰ পৰচ গাইন ডটৰাপ আছিল, কি নাম আছিল মোৰ খোন পাহৰি গল। এইটো খালি চেচো আৰু এপছ পুৰা।
অ, মই ভাবো এই ভাবিছো কি চাও? মই এটা কোৰিয়ান ড্ৰামাৰ এটা চাব ষ্টাৰ্ত দিছো, পুৰণা একদম পুৰণা।
উম এইটো মনত খাব অ, দ ময় চাব মন যায় মানে সেইটো টাইম পুৰা নাথাকা হয় না, টি মুভি চালৰে টাইমবোৰো লাগা হৈ যায়। টাইমে নাথাকে হয় ন এতিয়া আৰু।
সেইটোই সেইটো কাৰণে ইনষ্টাগ্ৰামৰ ৰিল চাই শেষ হৈ যায় আৰু।
উম এইটোৱে মানে ইনষ্টাগ্ৰামৰ ৰিলচ, ইউটিউবৰ শৰ্টচ এইটো চাই চাই শেষ হৈ
সেইটো চাই - চাই হৈ যাওঁ। আও
অ কোৱা?
কি? মই কিবা বহুত বাই লাগিছে গৰম, এ ভাল লগা নাই।
অ আজি গৰম বহুত হ'ব দিনটো ভাল এ গৰমো গৰম ইমান খাৱা দিলে কাম নাই এনেকা আৰু।
অহ, তুমি কোনটো ফ্ল'ৰত থাকা?
মোৰ গ্ৰাউণ্ড ফ্ল'ৰে, এটাই ফ্ল'ৰ আছে মোৰ।
অ এটাই হিহ হিহ
অ নে সেইখন বিলডিং নাই মানে এটা আছে।
অ, বাথৰুম ভিতৰতে?
উম, ভিতৰত তলতে।
অ।
অলপ গাছ আছে না, আমাৰ গাছ আছ উম, আমৰ গাছৰ তলত আছোঁ এই কাৰণ আমাৰ গৰমটো কম সময় ঘৰ ভিতৰত সেইকাৰণে সোমায় আৰু এতিয়া।
অ, এতিয়া এতিয়া কি কয় তাত তোমাৰ হেৰি তাত টাইমিং আছে নেকি? কি কয় ৰাতি?
অ মানে নৰা নৰা দছটালৈকে বনাই।
ইমান শুনকালে।
অ মানে পাৰা আহিব লাগিব তেতিয়া হ'লে
কি যোগে আহিব তোমাৰ মালিকে জানে তুমি জপ পাই কিনে ওপৰ তল হৈ থাকা।
নাই।
আৰু ৰাতিপুৱা ৰাতিপুৱা
এট নৌ কা সোনকালে খুলে গৈ পাঁচটা মানত খুলি যায় পাঁচটা ছয়টা মানত খুলি যায়।
অ তেনেহ'লে ভালে তেন দেৰিকে খুলথৈয় খ অসুবিধা
মানে ৰাতিপুৱা শুনকালে খুলে, পাঁচটা না ছয়টা মানত খুলে
অ মোৰ ইয়াত তলক মোক চাবি দি থৈছে।
অ ভালে জিকা অ জোনে নিজৰ টাইমৰ হিচাপ কৰি আহিব আ চোৱা আহিলে খুলি পেলাই সোমাই পেলে বন্ধ কৰিলা আৰু।
অ।
ঠিক আছে।
অ এটা চে এইয়া সলনি কৰিম বুলি ভাবিছৰ বেলেগ এটা যাম চ বিচাৰিব লাগিব।
এ ইয়াতে ইমান ঠিক নহয় আৰু।
ময়ে ভাবি আছিলো এইটো মানে বা আজিকালি য'ত চিম বাবাৰ অলপমান কিবা নহয় কিবা হয় আৰু মানে। কিবা ভাল লাগিব কিবা বিয়া থাকে
অ।
দেতি মানে চেব জাগত
অ সেইটোতো হয় অ, এ মৰ অকমান ভাড়াও বেছি হৈ গৈছে ন। আৰু মানে ভাড়া হিচাপত মানে বস্তুটো মিলা নাই। যেনেকা থাকিব লাগে, সেইটো কাৰণে।
উ বুজিছো ভাড়া বেছিকে লয় অন।
অ ত মানে আপোন ভাড়াটো কম দিছৰ নাটক দেখালে মানে সহ্য কৰিব পাৰি। ইমান দাম দিকিনে নাটক দেখালে সহ্য কৰিব মন নাযায়।
তুমি ক তোমাৰ সহায়ত থকা নিচা মৰ হয় এ মৰ মানে অ কেদাৰা আজি আজিকালি তোমাৰ মানে মানে বিচাৰিলেও মানে অলপ ভাল ফোন নাপায় ভাল পালে মানে কিবা না কিবা থাক তৰ তৰ যেনেকা ভাল থাকিলে কব নহয় আমাৰতো এনেকা থাকে ৰাতিৰ দুটাই বন্ধ কৰিব ৰাতিপুৱা খুলিব তুমি অলপ দেৰিকে আহিব লাগিব। কি ক'ত কিবা থাকিব ক'ত কিবাত এইটো মানে মানে এনেকা আৰু
তে সিতে সেইটোত হয়।
অ। কিন্তু যে মই যে যি ভাবো যে এই লগৰ খিনিৰ লগত ই বেলেগৰ লগত থাকাতকে যে অকলে থকাটোৱে ভাল অকণ পইচা বেছি দি কিনে অকলে থকাটোৱে ভাল।
অ', মানে তোমাৰ অ', অকল থাকিলে ন কিবা আৰু মানে নিজে চব কিবা কৰা হ'লে কিন্ত তোমাৰ এটা পাৰ্চনেল থাকি যাই আৰু পাৰ্চনেল চেস্প।
অ', সেইটো পাৰ্চনেল চেস্প আৰু তাৰিছত নহলে বহুত বস্তু খেলি মেলিও হৈ যায় কিবা খোৱা চোৱা বস্তু কিনিলেও বহুতে দিব নিবিচাৰে তাৰ পিছত এজন মানুহে দি থাকিব লাগে আৰু বিচাৰিলেও নিদিয়ে এনেকা হয় যায় ন। কেতিয়াবা তুমি কিবা চব্জি আনিলা কিবা এ আনিলা
অ মানেলে উ লগৰ বিবলাক ভাল থাকিলেতো বেলেগ কথা কোনো কোনো লগৰ থাকে না আহ থাকিলে মানে ভালকে হিচাপ কৰিব থাকে মিলি জুলি থাকে সমান কে কাম কৰ যে একজন ভাত বনান একজন চব্জি কাটেল তেনেকুৱা থাকেত থাকিল ভাল আৰু অলপমান খৰচটো অলপ ভাগি যায় যেনেকুৱা দহ হাজাৰ পাঁচ হাজাৰ পাঁচ হাজাৰ কৰিলে অলপহ মানে হৈ যায়া কম লাগে যায় অলপ মান।
এ দে ৰুমট বেয়া পালে অ' আৰু কিছুমানে কিছুমানে বহুত হেৰিও থাকে ন সুস্থ্তিও থাকে কাম কৰিব নিবিচাৰে এজনে খালি কৰি থাকে। কৰি থাকে সেইটোতো অকণমান বেয়া লাগিছে সেইটো কাৰণে মই অকলে থকাতো ভাল পাওঁ। কৰিলে কৰিম নকৰি নে নকৰোঁ।
এ মইতো অকলে আছোঁ। আগতে লগৰ বিলাক লগত আছিল ঠিক আছিল তে আহ বাচন কিয় ঠিক আছে ভাত বনালে অ', খালি চব্জি কাটো সেন্টে বনাই থাকে এনেকুৱা তোমাৰ বাৰিন থাককা যায় ন ৰাতিপুৱা বেছি সময়তো এন্ততে বনাই থাক হৈ দিছিলে এতিয়া তো নিজে বনাব লাগা খাব মন নাই।
উম এইটো বেয়া পাৰ যায় টাও চব্জি কিনিছিলা বেয়া হৈ যোৱা নাই ন।
কি হোৱা নাই এইবাৰ বাৰ হৈছে
অ', বেয়া হৈছে।
এ একবাৰ বিহু বনাম বনাম ভাবি পোলে চাৰিদিন মান গুচি গ'ল ভিন্দি পুৰা গিলি গল ভিন্ধি আনিল ভিয়া বনাম ভাবে বনাব মন যাই ন অকলে থাকিলে অলপমান
অ'।
মন নাযায় আনি ৰাখিম ভিণ্ডিও আধা কেজি মান এই পুৰা ভিডি পানীৰ থাকে ভিডি আৰু ক্ষীৰা আছিল। খিৰাই পুৰা গিলা পাঁচ পানী জমাই গল ভিনডু পুৰা গিলা হৈ গ'ল। ভিণ্ডি বিন পূৰা মানে আ আধা আধা ৰা বনাম ভাবলে পুৰা আধা আধা কেজি পুৰা ৰস গিললা হৈ গল প প্লাষ্টিক পেলাব লগা হ'ল এনেকে কেনে খাব
এ মোৰ এনেকা হয় ন বহুত বাৰ হৈছে মোৰ সেইটো কাৰণে মই সুধিলোঁ। মোৰ বহুত বাৰ চব্জি বেয়া হৈছে এ সেইদিনা মই ক আকৌ
অ', তুমি ক তুমি ক কি কয় আছ।
আৰু মই কৈছো এনেকাে পাঠ শাক বোৰ আনিলে নহয় এদিনতে মানে তুমি যদি আজি আনিছা আজি খোৱা নাই কালি বেয়া হৈয়ে যাব মোৰ এনেকেৱা হ'ল। সেইদিনাখন লাই পাত বিশ টকা তিনটা মুঠি কিনিলো দুই মুঠি বেয়া হৈ থাকিলে। এমুঠিহে খাব পালোঁ।
মানে এইটো মানে তুমি অকল থাকিলে মানে- গুণ- খালি এক পোৱা না ডেৰ পোৱা মানে খালি আধা পুৱা এনেকে কিনিব লাগে মানে, এইটো মানে - আমাৰ কি হয় কিনি পেলাই ৰাখিম বনাও নহয় ভালকে নহয় বেয়া হৈ যাব। ইয়াৰ পৰা পৰা অলপ অলপ- বাৰ বাৰ মানে সদায় যাব কাৰে ভাল নালাগে না বজাৰ কৰিবৰ কাৰণে। সেইকাৰণে ভাবো একবাৰে কিনি পেলাই একবাৰ কিনি ৰাখিলো তাৰপিছত বনাব নাযায় এনেকা এৰা এনেকা বোলো বিয়া হৈ গল।
অ' আৰু যেতিয়া নাথাকে তেতিয়া বনাব মন যায় কিনি লোৱা পাছত বনাব মন নাযায়, এতিয়া মই হৈ গল তিনিদিন হৈ গ'ল গাজৰ কিনি কিনে মই এতিয়ালৈকে বনোৱা নাই কি হ'ব জানো বেয়াটো হোৱা নাই এতিয়ালৈকে। আজিও মোৰ বনোৱা নহব সেইটো।
সেইটো ঠিকেই কৈছা তুমি মানে যেতিয়া বনাব মন যায় তেতিয়া মানে দূৰ থাকে দোকান বিলাক সেইকাৰণে - ভাল নালাগে সেইকাৰণ ভাবো একবাৰেতে কিনি আনিম। কিনি আনিল এ তেতিয়া নাযায় বনাব মন এনেকুৱা হৈ গৈ।
অহ' সেইটোৱে মোৰ বেছিভাগ কি কয় আলু আৰু কণীয়ে খোৱা হয়, তোমাৰ?
মোৰ আলু আলু পিটিকা ডালি এইটো বহুত চব প্ৰকাৰ
এক কাম কৰিবা কেতিয়াবা তুমি যে ৰাতিপুৱা ৰাতিপুৱাই কেতিয়াবা কেতিয়াবা সেই স্কুটি লৈ কিনে যোৱা যে।
অ'।
এই তাৰপা লৈ লবা দহ টকা বিশ টকা চবজি। অকমান অকমান। লৈ কিনে যেন এক কাম কৰিবা এনেকে যে কাটি ঢালি দিবা।
অ' কৰা হয় কেতিয়া কেতিয়া মোৰ মানে ঘৰৰ ওচৰত এটা ৰুটি বক্ৰী কৰাৰ দোকান আছে না - ত' মানে এনেকা ৰুটি প্লেট ত্ৰিশ টকাৰ লয়, ত্ৰিশ টকা লয় মানে আৰু ঘুগুনি বেছি দিয়ে মানে অলপ বেছিকে দিয়ে মানে তোমাৰ ভাতৰ লগত খাব পাৰিব এনেকা মানে, ত' তাতে মানে কেতিয়াবা কেতিয়াবা দিনত বনাব নহ'লে মানে তাতে তাৰ মানে ৰুটি লৈ আনো এক প্লেট মান, তাৰপিছত ৰুটি খালো তাৰপিছত ঘুগুনী বাছি গল ঘুগুনী বাচাতো মানে ভাতৰ লগত খালো আৰু ভাত বনাই পিলাই এনেকা কৰি লৈ।
অহ' ভালেই কৰা এনেকা হ'লেও ঠিকেই আছে।
বনাব মানে কি হয় মানে বনাতে যে এক ঘণ্টামান লাগি যায় ন দে আধা ঘণ্টামান লাগি যায় তো দে কিবা প্ৰব্লেম নালাগে যেতিয়া সিজি থাকে চবজি বিলাক দিয়াৰ পিছত এইটো আচল কি হয় মানে চবজি কটা ধোৱা মিলা এইয়াতে মানে অলপমান দিহা লাগি যায় আৰু ভাল নালাগে অলপমান।
অ' সেইটো হয়, হ'ব দিয়া দেই তেনেহ'লে- পাছত ফোন কৰি আছোঁ মই এটা কাম ওলাইছে মোৰ।
অ' দেয়া কৰিবা মোক হ'ব দে ধন্যবাদ।